হেল্ল'!
হেল্ল'!
হেল্ল' হেল্ল'!
হেল্ল'!
অ শুনিছনে নাই, হেল্ল'! শুনিছনে নাই? মই শুনিছো তই শুনিছ নে নাই?
শুনিছো শুনিছো?
অ কি কৰি আছ?
এয়া ভাত পানী খাই বৈ আজৰি হৈ, বহিছো তই
উম! মই এয়া বাহিৰতে ঘূৰি আছো বতৰটো বৰ ভাল নহয় ধুম ধাম মাৰি আছে। উ তাৰপা সেই বাহিৰতে ঘূৰি আজিকালি বিজুলী ধেৰেক বৰ আহিবলৈ লৈছে যে ঢেক ঢেক পৰে ভয় লাগে অ
তাকে
ব জানো দতে থাকে নিদিয়াত নাইে
উম, উম।
আমাৰ ফালে বষুনে নাই সেইফালে বষুনে বষুন।
বিজুলী ঢেকণী মাৰি এইবোৰ মানুহ দুনুও ক'ৰবাত মৰিছে গৰু ছাগলীও মৰিছে নহয়।
অ' আজি ক'বাত চ এতিয়া মই সেই বো পাইছিলো।
উম। সেইকাৰণে সি ভয় লগা হৈছো
লাইন আছ নাই?
লাইনতটো আজি আছে, দিনত নাছিলে বাৰু। উ', এতিয়া হে আছে।
অ'হ। কখনোন দিছিল নে?
বৰষুণ দিনাত দিছিলে।
আমাৰ হেৰি অলপমান পৰিলে, বেছি নহয়, তাৰপা নাই। বষুন চষুন, গৰম একদম পুৰা ভুভুীয়া।
উ'। এ গৰমতটো বহুত বেছি হৈছে, বৰষুণ দিলেও গৰমতটো নকমেই মানে।
ৰ'দ ৰ'দ ৰ'দ নিদিলেও মানে তাপতটো আছে, পুৰা আছে আৰু।
ৰা তাৰপছে অ'।
ফেন হেও কাম নিদিয়ে।
উম।
আমাৰ আকৌ, এ ভলটেজৰ জহত দিগদাৰ নহয় জানো।
উম।
ৰাতি সেই ইনভাৰ্টাৰ দি থব লাগিব।
উম।
এতিয়া চোমাটো হৈ লাগি লাগে হয় আৰু, ইতে এতিয়া বেলেগ এটা ডিমহি বুলি ক'লে।
উম।
চোন খবৰে কৰাোৱাহি নাই, দিয়াই নাই।
উম।
দিলে সেয়হে যদি অকমান, কিবা এটা হয়।
লাগি থাকিব লাগিব এবোৰ চ হেৰি বস্তু।
লাগি আছে, হেৰি তি আহি পেলাই চাই মেলিও গলহি, জেগা যোগলি। তাৰপৰা যেনিবা এতিয়া বেলেগত বহুৱাব নোৱাৰে, সে আগৰ জেগাতে বহুৱাব লাগিব। আগতো কিবা ছিক্সি ফৰ হে আছে ত' এতিয়া এইটো যেনিবা হাড্ৰেডৰ দিব।
উম।
তাৰাপা এতিয়া সেই এইটো দিলে অকমান ভলটজটো পাব। তাপিতো ইমান কভাৰ নকৰে আৰু অকমান দূৰ হয় যে।
উম।
নাই ণু ভলদাস কমেই, আপ-দাওন কৰি আছে। ড্ৰামাৰ বিলাকৰহে ধৰি লও চিন্তা নাই। বাকী নথকা বিলাকে ধেমালি শাস্তি খাইছে নেকি।
উ। বৰ জমালা ও।
এ নকবি আও।
তাকে এফালে ফুৰিবলৈ যোৱা যোৱা কথা আছিলে, এতিয়া গৰমৰ জহতে যাবলৈ মানে মন যোৱা নাই।
উ।
অকমান বুলো দূৰণিকে ফুৰিবলে যামচোন। উম, দে হেৰি ইমান গৰম কেনেকে যাম।
তাকে গমটো কমক তাৰপিছত যে ৰিক যাম।
জানো কি কও কৰিম আৰু।
অ' ইহতৰ সকাম খাবলে বাবা গল নেকি?
সকাম খাবলে গল।
অ' পৰহিলে যাব বুলি।
অ'।
তহতি ভাত কিহে খালি।
ভাত হেৰি দালি আছিলে দাংবুধি আলু ভাজিলো সেই দেহাই মই আমি অ' ই আমাৰ আমি দুটাই খালো আও।
আমাৰ হেৰি টো কি ৰাতিপুৱা ভাত চাত।
থৈ দিলো- থৈ দিলো মানে আমি খালো আও অকমান ৰাতিপুৱা, মই আকৌ ভেন্দিও ভাজিলো। পটলো ফ্ৰাই কৰিলো তাৰপৰা আকৌ দালিও বনালো।
উম।
বনাই থৈ দিলো এতিয়া হয় জিকাই মাছতো বনাই দিলো তাৰপিছত মা ঢেঁকীয়া দুদিল মান বিচাৰি আনিলো পথাৰৰপা সেই গিডাল আলু সতে ভাজি দিলো।
অ' সেইবিলাক ঘৰুৱা খাদ্যই খাব লাগে কিনা শাক চবজিবোৰ খোৱাতকে ঘৰুৱা।
পাচলিটো খাব লাগে মানে ভাল ঢেঁকীয়াতো। বহুত সাৰ দিয়াতো আজিকালি এইবিলাক সাৰ নিদিয়াকে কোনেও খেতি নকৰে। হ'ব খালে দিগদাৰ কৰে আমি এতিয়া ঘৰত কৰা পাছলিকে খাও আমি। ইমান পাচলি কিনি নাখাও মানে।
অ' মই বাৰু এইতো কি ঘৰে প্ৰায় তেনেকুৱাই মানে খোৱা হৈছে কিনা পাচলি ইমান খোৱা মানে নাই হেৰি আহিছে ইফালৰ পৰা সিফালৰ পৰা। অ' গলেও আকৌ সেই বেপাৰলৈ লৈয়ে আহে সেইবোৰতো সাৰ দিয়া নহয় নহয়। অ' হেৰি হয়হে।
অ' নাই বজাৰৰ পাচলি কি আৰু বিশ্বাস কৰিবকে নোৱাৰি নহয় বজাৰৰ পৰা আনিলে।
উম।
আৰু ভাল পাওঁ বন পাচলি খাই পেলাই মাটি কাটোৰি হেৰিটো কি ভালেই নহয় বহুত ক্ষেত্ৰত। দুনপুলি কেইটামানো তাৰ লগতে বুটলি।
বহুত ৰোগৰ কাৰণে ভাল, উম।
তাইয়ো বুতলি দিলেগে।
উম।
হাততে দুডাল লৈ লৈছে লৈ, পেলাই তই বুটলিয়ে হল।
অ'।
সিহতি অহা দেৰি ছাগে
এ দচটা এঘাৰটা বাজিব আও আমি উম সোমগে আও।
তাকেহে শুই থাকো, ইহঁতি অহালে ৰখি থাকিলে বহুত দেৰি হ'বগে। উম। ইয়াৰ কলেজ কি হ'ল, বন্ধৰ হৈ আছে নেকি?
কলেজ কাইলৈ ফ্ৰেছাৰ্ছ আছে হেনো। তাৰপৰা হেৰি নাযায় আও গৰম বন্ধই দিব।
গম বন্ধ দিলেও সেই পঢ়া শুনা অলপ তই দিবলৈ কবি। এতিয়া হেই ক্লাছবো ক্ষতি কৰিলে আকৌ নোটবো নাপাব নহয়।
যাই আছো। ল'ৰা ছোৱালী-আজিকালি কি আও মানে মনাবকে নোৱাৰি দেখোন ঔ।
নামানিলে নহ'ব নহয়। নিজ জীৱনতটো কিবা এটা কৰি ল'ব পাৰিলে হেই পিছলেতো চিন্তা নাই ন। এতিয়া হেইটো পিছতহে অনুভৱ কৰিব। এতিয়া নকৰে নহয়।
সেইটোৱে এতিয়া দুখীয়া মানুহৰ ল'ৰা-ছোৱালী কিবা এটা কৰিতো খাবগে লাগিব এতিয়া হেই পঢ়াটো, দি ভাল পাওঁ।
এয়া হাই ছেকেণ্ডেৰীটো ভালকে যদি চিং ল'ব পাৰে ইমানবোৰ ইণ্টাভিউ কিবা কিবি ওলাই আছে সি মাইব নোৱাৰিব ধুনীয়াকে? অকমান নিজৰ কথা নিজেও ভাবিব লাগে। দেখিয়ে আছে, পায়ে আছে চব আজি কালি ক'ত কি হৈ আছে নাই?
উম। আজিকালি মোবাইলতে চব পায়েই নহয়। আতলৈ যাবই নালাগে।
খেতি কৰি খাম বুলি হেই কই থাকিলে নহয় আও।
আজিকালি ল'ৰা-ছোৱালীয়ে খেতি কৰি নোখোৱাই। মাক-বাপেক থকালৈকে খেতি কৰি খোৱাম আও।
বাহিৰটো যাবলৈ নিদোৱে।
পঢ়ি শুনি নিজৰ হেৰিটো নিজে চিন্তা নকৰিলে কেনেকে। এয়াই অ' কিমান দিননো আছে, বেছি দিন নায়ে, এ হেই মাহ পালেহি। একেইটা দিন অকমান ভালকে পঢ়িলে মেলিলে এই হেই কৰিব নালাগে নহয় ইমান।
উম।
এতিয়া হেই বাহিৰবোৰে আহি আমাৰ এইবোৰতহে পইচা ঘটি নিয়ে আক'। সমতহে আকৌ আমাৰ অসমবো-বোয়ে বাহিৰত পায়গে।
হেটোৱেহে দিগদা।
ক'তল ছোৱালী কি, মৰি গৈছে বাহিৰত গৈ। এবো ভয় লাগে নহয়।
ভাল বুলি যায়, এতিয়া তাতো বাহিৰতো গৈ পইচা কেইটা ঘটাটো ইমান খৰচ নহয় নহয় ধেমালি কষ্ট নেকি মহ কামোৰ। খোৱা বোৱা, থকা ঘৰৰ নিচিনা সুবিধা ক'ত পাব।
উম নাপায় সেইবিলাক হ'লেও ল ছালীবোৰ পঠিয়াইনো কেনেকে মাক বাপেকবো থাকে জানো মই হলে নোৱাই সন্দেহ থাকিব।
কই পেলাই যোৱাটো বেলেগ কথা।
তাকে বুজাই আছো এতিয়া নুবুজিলে ল ছালীয়ে আও নিজে ঠগ খাব আও কি কইব ভালৰ কাৰণে এটো মাকে বাপেকে কয়।
কা নো ছোৱালীনো বেয়া হ'বলৈ কোন মাক-বাপেকে চিন্তা কৰে। নাই, নাই।
নাই।
নাই কিনিলেহে হয় আও। ফিচাইত দিছো আও দিলেও এতিয়া আকৌ খাবলৈ হোৱা নাই নহয়। মাছ দিছো উহে।
বহি বাব হোৱা নাই?
বশি এতিয়া বাবলে নিদো। মাছতটো অলপ ডাঙৰ হওঁক এই সৰুতে মাছটো খাবলৈও বে য়া বশি বাবলৈ নিদো।
উ। বিলফালে নাই মাছ?
এ, কি কিনো কবি, এই, উ। কংগ্ৰেছ চৰকাৰ খন হৈ থাকোতেই ইয়াত মিচিং এডৰা বঢুৱাই দিলেহি সেই মিচিং সোপা পৰা কতো পোক এটাও নাথাকে। মাছটো বাদে।
মই নাথাকেই নহয়, এতিয়া ৰাতি পানী জোনাকী হোৱাতকে মানে, টচ পোহৰ
উম, উম, উম, উম।
ক্ষতি নাই, মানে মানে মাছতকে কিজানি মানুহৰ সংখ্যা
বঙালী আৰু মিচিঙৰ পৰা একো নাথাকে। ক'পা ওলাব মাছ মানে, পোৱালি হ'বলৈ বৃদ্ধি হবলৈ নিদিয়ে।
ধুই ধুই খাই পেলাই, পোনা-পোনাকেইটাও বাচি নাযায় আৰু।
নাযায়, চব ধৰি খাই।
এ দুই তিনি বছৰ মান মানুহে যদি মাছ চাছ নধৰে, তেতিয়া মানে মাছ হ'ব নহলে ইমান মাছ, ইমান মাছ কৈ থাকে আমাৰ এইফালে এতিয়া মাছেই নাই।
ইমান মাছৰ জেগা এইবিলাকতে মানে, এতিয়া সেইবিলাকৰ যহতে মাছ এটা নাইকিয়া
মাছ কিনি খালেহে হ'ব আৰু। ইমান নিচা নাই মোৰ উম, মাছ মাংস নিচা নাই মানে। মোৰ নিৰামিষকৈ ভাতকেইটা পালে, সেয়া সেধেই আৰু।
মই আকৌ মাছটো খাই ভাল পাওঁ, এতিয়া হেই এইটো কি মাংসটো ওপৰতহে ইমান হেৰি নাইকিয়া হ'ল। তাতে বহুত দিন হ'ল, মোৱা মাছ খাবলৈ পোৱা নাই।
উম।